হেল্ল' কোৱা?
হেল্ল' কি কৰিছা কি কৰিছা?
এ' মই লগৰ এজনৰ ঘৰলে আহিছিলো তাতে শুই আছো, তুমি?
অ' মই এয়া ঘৰতে আছো বাৰু।
অ' ভাত পানী খালা নেকি?
ভাত পানী মই খালো অ' তুমি খালা?
মই নাই খোৱা, মই ঘৰলে ওলাই আহিছিলো আৰু ই তাতে একদম গাত। ভাল লগা নাই বিচনাথতে পৰি আছো, বাকী ইয়াৰ পৰা গৈ মেলি। খামগৈ, পিছে মা দেউততে খালে?
অ' চবেই খালে।
ঠিকে আছে।
অ' তোমাৰ লগৰটো ঘৰ কিমান দূৰ?
এ' আমাৰ ঘৰৰ পৰা এক কিলোমিটাৰ টানিনি এক কিলোমিটাৰ নপৰেগৈ স কৈ দিছো আৰু।
অ' অ' আহ। ঠিকে আছে।
অঁ অঁ।
সেই ইণ্টাৰ্ণশ্বিপ গৈছানে নাই?
গৈ আছো।
অ' কেনেকুৱা চলিছে?
বৰ এটা ভাল চলা নাই, খালী চলি আছে আৰু চলিব লাগে বুলি।
অঁ, কিয় কিবা প্ৰব্লেম হৈছে নেকি?
এই প্ৰব্লেম মানে তোমাৰ ধৰা যাবলে মানে এই গৰমটো।
অঁ, হয় বাৰু আজিকালি বহুত গৰম পৰিছে।
মাজতে মোৰ অলপ গাও ভাল নাছিলে ন, এইটো কাৰণে মানে ছুটি লব লগীয়া আছিল সেইটো কাৰণে। ছুটি পোৱা নাই, যাম আৰু যাও নো কেতিয়াবা যাওঁ। হা।
কি হৈছে, কি হৈছে তোমাৰ?
এ মোৰ, এ নকবা আৰু দিয়া। যি তি বেমাৰে পাই যায় বুজিছা।
অঁ ভালকে ধ্যান ৰাখিবা আকৌ। উম।
এ ৰাখো হ'লেও লাষ্টত গৈ তেনেকুৱা হয়গৈ মানে এই গৰমৰ কাৰণে একদম পেটত গৰম।
অঁ তাকে উপায় নাই। অঁ তোমাৰ ইন্টার্নশ্বিপটো কত কৰিছিলা বাৰু?
মই তোমাৰ ইন্টার্নশ্বিপটো এপিডিচিএলত কৰি আছো।
অঁ কষ্ট হয় ন তাত লাইট লগোৱা।
নহয় নহয়, মোৰ তেনেকে কষ্ট নহয় মানে লাইট লগোৱাত কষ্ট নাই। কাৰণ মানে মোৰ ডিপাৰ্টমেন্টটো বেলেগ ন, মই সেইকাৰণে মানে মই- মানে মোৰ ইলেক্ট্ৰিকেল লাইনত নহয়, তোমাৰ ধৰা মোৰ মিটাৰ- চাৰ্ভিচৰ ওপৰত আছে মানে কিমান দেৰিলৈকে ক'ত গৈছে, কিমান আহিছে?
অঁ ঠিকে আছে তেনেহলে। হ'লেও তো চোৱা চিতা কৰিব লাগে ন মানে চাৰ্ভে টাইপ।
চাৰ্ভে চাৰ্ভে, এতিয়া মিটাৰিং চাৰ্ভে চাৰ্ভে আৰু।
অঁ।
ফিল্ড ভিজিট কৰিব লাগে গৈ। ফিল্ডত গৈ পেলাই মানুহক গ্ৰাহকক- যিবিলাক ধৰা কমিউনিকেল স্কিলটো বেটাৰ কৰিব লাগে, ভাল কৰিব লাগে কাৰণে মানে অলপ ধৰা- সেইবিলাক কৰি আছো বাৰু। বহুত খিনি ভাল হৈছে বহুত মানুহে কৈছে ধৰা তোমাৰ কথা। বুজিলো। বালিকা গাওঁ। বা এনেকুৱা আৰু কিবা কিবি ধৰা বুজিলা।
ঠিকেই আৰু শিকিবা ন আমাক শিকিবলৈতো দিছে ইণ্টাৰ্ণশ্বিপটো।
সেইটোয়ে সেইটোয়ে। পিছে তুমি ক'ত কৰি আছা ইণ্টাৰ্ণশ্বিপটো?
মই আমাৰ গাঁৱৰ এ পঞ্চায়ততে কৰি আছো। আমাকো এয়া চাৰ্ভে কৰিবই দিছে মানে আমাৰ ঘৰে ঘৰে গলে- পেলাই বুঢ়া মানুহ বিলাকৰ, বয়োজ্যেষ্ঠ মানুহ বিলাকৰ মানে-
কত চাৰ্ভে কৰিব দি আছে?
আমাক মানে এই বৃদ্ধ পেঞ্চন যে পাই থকা মানে- বয়োজ্যেষ্ঠ যোনবিলাক আইটা- তেওঁলোক মানে জীয়াই আছে নে নাই মানে লাইফ চাৰ্টিফিকেট উলিয়াব দিছে।
অঁ এইটো কেনেকে উলাব আৰু প্ৰচেছটো কেনেকুৱা?
প্ৰচেছটো মানে আমাৰ এজন- তাৰে জি আৰ এছ বুলি চাৰ এজন আছে সেই চাৰজনে মানে আমাক চব- প্ৰচেছ বুজাই দিছে আকৌ আমাক মানে এনেকুৱা অনলাইন- অ বেনিফিছেৰি কিবা এটা মানে ডাওউনলদ কৰি দিছে তাক আমাক ৰে ৰেজিষ্টাৰ কৰাই দিছে ৰেজিষ্টাৰটো কৰোৱা পিছত মানে আ মি আমি মানে আধাৰ কাৰ্ডৰ নম্বৰটো দি মাৰো বয়োজ্যেষ্ঠ ব্য ক্তি গৰাকী মানে মুখখন স্কেন কৰি দিলে আমাৰ হৈ যায় মানে তাৰপা সেইখন ওলাই আহে আৰু যোনজন ৰেজিষ্টাৰ নাই তাত নট ৰেজিষ্টাৰ ওলাই যায়
অ অ অ
উম এছে কোৱা কেনেকৱা চলিছে দিনবিলাক?
তেনেকে মানে ভালে চলি আছে আৰু তোমাৰ এয়া তেপিক সেয়াই আৰু বাকি তেনেকুৱা তুমি কোৱাচোন তোমাৰ কেনেকুৱা চলি আছে?
মোৰো এয়া ঠিক-ঠাকে চলিছে আৰু এয়া ঘত মা-দেউতাহঁতৰটো ভালেই ন?
উম ভালে ভালে ভালে মা-দেউতা ভাগৰ, তোমালোকৰ?
অ আমাৰো ভালেই অ তহঁত বা এজনী যে আছিল তোমাৰ বাজনী খবৰ ভাল নে নাই
উম মো বাই-ভনী খবৰ ভালেই বা বাৰও ভাল ভাগিনটোৰো ভালেই মোও ভালেই
অ ভাগিনৰ ওচলে তুমি যোৱা নে নাই
ভাগিনটো ওচলে যাওঁ তোমাৰ যোৱা কালি আগদিনাখন গৈছিলো গৈ আহিছো হে মানে এইকেদিন সদায় গৈ থকা নিচিনা হৈ আছে কাম এটাৰ কাৰণে ধৰা অলপ যাই থাকিবলগীয়া হৈছে ত তাপিছত ধৰা তোমাৰ সেইফালে ওলাই যাওঁ এপাক বা সেইফালে কিবা কিবি মিলি যায় আৰু তোমাৰ
অ অ ঠিকে আছে বাহতৰ ঘৰ মানে ওচৰে ন
উম বাহঁতৰ ঘৰ ওচৰে আমাৰ তোমাৰ চৌধ কিলোমিটাৰ পৰেগৈ চৈধ্য কিলোমিটাৰ কি আও দিনটো পিত-পিতাই পুৰা যায়েই কামৰ ইণ্টাৰ্ণশ্বিপৰ পৰা আহি কামৰ পৰা ছুটী মিলাই মিলি যায়টো আৰু
অ ওচৰতে যেতিয়া ভালেই দিয়া অহা-যোৱা কৰিব ন কিবা অসুবিধা হলেও যাব পাৰিবা
অ অ সেইটোয়ে মানে
অ
সেত ভাল আৰু ওচৰতে কিবা এটা
অ সেতু ভাল বাৰু
উম পিছে তোমাৰ এডমিছন নহয় নে নেকি কলেজত
অ এতিয়া এডমিচন
এডমিছন হবহে, অ ফিজ কিমান?
তোমাৰ?
মাৰ মোৰ তোমাৰ এডমিচন হ'ব বাৰু তোমাৰ এতিয়া নহয় পোন্ধৰ জুলাই পৰা ষ্টাৰ্ট আছে ত্ৰিশ জুলাইলেকে শেষ হ'ব আৰু
তোমালোকৰ ফিজ বিলাক কেনেকুৱা?
আমা এতিয়ালে কে কোৱা নাই।
ন এ ফ্ৰী হয় হয় আছে মো এডমিচন এতিয়া লেকে। মই এখন নটিচ পাইছিলো যত মানে- ধৰা তোমাৰ ভালকে মেনচন আছিলে যাৰ তোমাৰ ফ্ৰী এডমিশন হ'ব- যি সকলৰ ধৰা তোমাৰ এক- কো এৰিয়াৰ বেগ নাই বা ধৰা তোমাৰ তেনেক- এ কিবা হয় কয়- মানে কপাৰ আছে। এতেন্দেন্স থকা বিলাকৰ তেনতৰ মানে ফ্ৰী হ'ব নহয় কিবা-
প্লিছ।
সাত এশ আশী টকা আছিলে নেকি।
অঁ হয় নেকি। অঁ এতিয়া গম- পোৱা নাই এতিয়া আমাৰ ফ্ৰীয়ে হ'ব বুলি লাগে কাৰণ মোৰ বাকী গোটেই গেটা চেমিছ- তাৰ ফ্ৰীয়ে হৈছে এডমিশন।
অঁ। ঠিকে আছে অবদনেছ যদি আছে ভালকে। বা ডিপাৰ্টমেন্টে যদি মিলাই দিয়ে তেতিয়াহ'লে অসুবিধা নাই।
অঁ এতিয়া জানো ডিপাৰ্টমেন্ট হলে প্ৰিন্সিপাল ছাৰক- নহ'লে এইচ অদি ছাৰক জনাব লাগিব আৰু নাজানো আৰু কি কৰে।
এ হৈ যাব হৈ যাব চিন্তা কৰিব নালাগে আৰু ইমান পইচা দি এডমিছন কৰ- ত ভাল নহয় নহ মানে বহুত বেছি লৈ লৈছে সাত হাজাৰ এশ আশী টকা ধেমালি নহয়তো।
অঁ তাকেতো ফ্ৰী এডমিশন বুলি কয় আকৌ ইমান ৰেষ্ট্ৰিকচন লগাই দিছে।
আক বায়লজি নে কিবা এটা চাইছিলো মই বায়টেকনিকেল নে- কিবা এনেকুৱা ঐটা আছিলে।
অঁ বায়টেকনলজি।
অঁ বায়টেকনলজি তাতো বাইচ আছে।
অঁ বাইছজানে একৈছজা দেখিছো নতিশখন ইমান পইচা বাৰু এওঁলোক- কে কৰিব কি আৰু তোৰ কলেজখনতো- খোন বায়'টেকনলজিৰ ইমান সুবিধা আছে জানো মই দেখোন আজিলৈকে দেখা নাই।
নাই। আছে আছে এইবিলাক ভিতৰে ভিতৰে চাইন্সৰ লগত চব চলি থাকে কিন্তু মানে কথাটো কি হল- তোমাৰ ধৰা বায় কি কয় বাইশ হাজাৰ কে তপা লৈছে সেইটো তাপা কিবা বেলেগ- সপ আছে ডাঙৰ স্কক আছেনা পিছলে। বুজা নাই তোমাৰ ধৰা ভাল ভাল কিবা কামৰ কাৰণে- উম সেটোৱেটো চেলফাইনে চাবজেক কেইটা এইকেইটাক।
উম সেইকাৰণে চাগে পইচাটো লৈছে ন।
উম উম' সেইটো কাৰণে বেছিকে লয় আৰু। অ অ নাজাই একো নেজবিলাকো। চুচমান থাকিব লাগিব।
অঁহ। তাকে সে আকৌ মই আৰ্টচৰ সে মই ইমান চাইন্সৰ কথা নাজানো।
অঁ অঁ ঠিকে আছে মই বাৰু কমাৰ্চলৈ পাছ কৰিছিলো। আমাৰ এতিয়াই বাৰু সেয়া কৰি আছো চব থিকে বাকী কিবা- কৰ্ম সংস্থাপনৰ বিষয়ে ভাবিছা নেকি কিবা কৰিবা বুলি ভৱিষ্যতে? বা কিবা এতিয়া কাম কৰিবা কিবা এনেকুৱা।
তেনেকে বাৰু একো ভবা নাই বাকী এনে ভাবিছো যেনে তেনে ডিগ্ৰীটো। ক কৰি পেলাই আজিকালি কম্পিউটাৰ শিকো কাৰণে কেলে জানাই কম্পিউটাৰ চবতে লাগে। কম্পিউটাৰ শিকি কৰি চাগে প্ৰাইভেটকে কিবা এটা কৰি থাকিম নেকি। এন গমেন্ট জব বিলাকো এপ্লাই কৰিম তুমি কি ভাবিছা।
ভালেই ভাবিছ বাৰু যি ভাবিছ খালি যি কৰা চাই চা ভালকে চাই চিদি কৰিবা কাৰণ। কম্পিউটাৰৰ যি তি কৰ্চ থাকে ন এক বছৰে কৰ্চটো কৰি কমপ্লিট কৰি ল'বা ভালকে। দেলিটো যাৱাই এইবোৰ। কৰি আছিলো মোৰ কমপ্লিট হল বাৰু।
অ তুমি কিয়ো কৰ্চ কৰিছিলামান।
মই সেইটোয়ে মানে। তোমাৰ মই অলপ দিন হ'ল ন কৰা মই অলপ কৰ্চটোৰ নাম পাহৰি গৈছো। বি চি জি পি নে কিবা নে কিবা এটা আছিলে মানে ধৰা তোমাৰ এক বছৰিয়া কৰ্চ আৰু।
অ।
এক বছৰবছৰীয় কৰ্চটো কৰিব লাগে সেইটোকে এইটো কৰিলে তোমাৰ ধৰা বহুত। তাত চব বস্তু সোমাই থাকে মাইক্ৰচফ বত। বা এনেকুৱা কিবা কিব ধৰা ফটো চব।
অ অ তুমি যে যোন তো। কৰ্চ শিকিছা ত মানে কমপ্লিত মানে কম্পিউটাৰ কৰ্চ নে। নে চব পুৰা এটো যেদ।
এক বছৰ ভিতৰত এটো যেদ। যিমান যি কৰ্চ আছে চব তাতে শিকাব মানে ধৰা কৰ্চ এটাই হয় তাতে চব। চাবজেক মানে থাকে।
অ ময়ো এ ল'ম বুলি ভাবিছো তুমি মোক চাজেচন কৰাচোন ক'ত ললে ভাল হ'ব।
মোৰতো চাব গ'লে এতিয়া মই য'ত লৈছো তাতে মই ভাল পাইছো আৰু। বেলেগত তুমি মই যত চাইছো সেতো মানে তুমি হয়। ত অলপ বাজতকৈ অলপ পইচাটো বেচি মানে তাতে। তাতে বহুতো যায় তাতে মৌ যায়। তাৰমানে কিবাটো ভাল লাগে মানে তাত গৈ সেইটো সেইকাৰণে তাতে ললো আৰু।
অ হয় নেকি নেই কিন্তু তোমাৰ বা লগৰ চৰ আছে নেকি তাত।
আছেতো তাতে যল চব ভাল মোৰ চাৰ ছাৰহতৰ মোৰ লগত। বৰ লগতিপাঞ্চত যে উদ তাতে কৰি আছে চব।
অ অ। তাকে মও তাকে তাতে লম বুলি ভাবিছো এতিয়া জানো কেতিয়া লওঁ। এয়া ভাবি পোৱা নাই সেইকাৰণে মই তোমাৰাজেচনটো লৈ লৈছো ন তুমি কৰিছা তোমাৰ এক্সপিৰিয়েঞ্চটো আছে।
অ অ হয় বাৰু।
উম।
যিহেতু তুমি কম্পিউটাৰ কৰ্চটো ল'ম ভিছা ন কম্পিউটাৰ কৰ্চ। টো যেতিয়া ল'ম বুলি ভাবিছা মোৰ পৰা সুধি কৰি লৈছা তোমাৰো ভাল ধৰ মোৰ ধৰা তোমাক। কৈ দিলো মোৰ মনটো ভাল লাগিলে কথাতো তেনেকুৱা আৰু।
আঅ আঅ কাৰণ তুমি লোৱা ন এবিলাক এক্স। পিৰিয়েঞ্চ আছে তোমাৰ কথা মই জানোৱেই তোমাৰ চব কথা এক্সপিৰিয়েঞ্চ থাকে সেইকাৰণে মই তোমাকে শুধিছো আৰু।
চ, উম, ভালে কৰিলে ভালে। াক ঔষুধিলা বাৰু, পিছে এতিয়া ভাত পানী তুমি খালা নে নাই?
অ', মই ভাত পানী খালো এয়া উম, বাকী আজি মানে মোৰ মঙগলবাৰ ন, মোৰ আজি ব্ৰত আছিলে, মই আজি দিনত খোৱা নাই। সেইকাৰণে ৰাতি মই জলদিয়ে খালো আজি।
অ' অ', ভালে কৰিলা, ভালে কৰিলা দিয়া, এতিয়া ময়ো যাম এতিয়া লগৰজনৰ ঘৰৰ পৰা। অ', তেওঁ ঘৰৰ পৰা যাওঁ, ঘৰলে যাওঁ, ভাইটিটো আছে ভাতকেইটাক